হেল্ল',
শুনা পাইছা নে?
শুনি শুনা পাইছোঁ, তুমি শুনা পাইছা নাই?
হয়, শুনা পাইছো। কি কৰি আছা বন্ধু?
মই এতিয়া মানে আৰু কি কয় মাৰ লগত ঘৰ চাফা কৰি আছো। ইয়াতে এনেও বন্ধ-বন্ধ দিন হয়, বন্ধ দিন আমনিও লাগে। কি কৰো কি নকৰো লাগিল। তাকে, সেইকাৰণে ভাবিলো মাৰ লগতে অকমান কাম চাম কৰি লাগি ভাগি দিম বুলি।
উঠিলো ৰবা অলপ উঠছিলো। এই তাকেই মই ৰাতিপুৱা উঠিলো অলপমান খোজকাঢ়িলো আজি। তাৰ পৰা তাৰ পিছত আহি আহি কেনে, আহি কেনে ব্ৰেকফাষ্ট খায় কেনে এনে বহি আছো ৰ'বা এতিয়া। খোজ-খোজ কাঢ়িলে ভাল ৰাতিপুৱা-ৰাতিপুৱা খোজ কঢ়িলে মাইণ্ড টো ফ্ৰেছ থাকে।
গলা হয় নাই।
অঁ, মাইণ্ডটো বঢ়িয়া হৈ থাকে তোমাৰ।
মাইণ্ডো ফ্ৰেছ থাকে। বন্ধ কেইদিন মানে তুমি পঢ়া নাই নেকি? এতিয়াতো এনে জুলাই মাহ চলি আছে। জুলাই মাহত তোমাৰো বন্ধ চাগে। আমাৰ মোৰো বন্ধ মানে। তুমি মানে বন্ধ কেইদিনত কেনেকে কাম মানে কটোৱা আছে পঢ়া - পঢ়িছা নে নাই?
হয় প পঢ়ি আছো পঢ়ি আছো পঢ়ি আছো মানে তেনেকুৱাকে পঢ়া নাযায়। এক দুঘন্টা মানে কিবা এটা বাহিৰা বুক পঢ়ি আছো।
অ, মানে চোৱা জ্ঞান মানে চব চব ফালৰ পৰা জ্ঞান ল'ব লাগে। অকল কলেজে দিব, স্কুলে দিব সেইটো জ্ঞান ল'লে নহ'ব নহয় হয় নাই?
মই এইকেইদিন এই কাহানি বুক বোৰ পঢ়ি আছো কাহানি বুক বোৰ।
অ। মানে তুমি যদি চোৱা ইন ফিউচাৰ যদি কিবা কাম কৰিম বুলি ভাবা তেত- তেও মানে তোমাক শিক্ষা লাগে হয় নাই।
শিক্ষা লাগিবই কাৰণ আজিকালি চব কামত ইন্টাৰভিউ লাগে মানে ডিফেন্সৰ কামৰ বাহিৰে বাকী চব কামত ইণ্টাৰভিউ লাগে।
অ লাগিব। তুমি ডাঙৰ হলে কি হ'ম বুলি ভাবিছা?
মই চাওঁ। এতিয়া ৰেলৱেত- কৰাৰ ইচ্ছা আছে, এতিয়া চাও কি হয়।
তুমি? ৰেলৱে।
মই মই দুটা তিনিটামান ভাবি থৈছোঁ। এটা হয় সেই টিচাৰ, বেছিকে মোৰ টিচাৰ বনিব মন যায় আৰু।
আৰু
টিচাৰ আৰু এটা আছিলে ডাক্তৰ এটা আছিলে আৰু ডাক্তৰটো হ'ব নোৱাৰিলেও বাৰু। হ'লেও মানে মন যায় আৰু ডাক্তৰ পাছলৈ নহ'লে কিবা এটা নহলে কিবা কৰি হ'লেও মানে এটা টেকনিচিয়ান বন- গতিকে লেপটেকনিচিয়ান সেইটো দিয়া নাই মই। মানে চোৱা ডাক্তৰ বুলি ক'লে অকল জে ই বুলি আৰু নীট বুলি এ মানে সেনেকুৱা বোৰতো নাহে ন। মানে বেলেগ এটাও লাইন থাকে ন। আজিকালি চোৱা চবে সেইটো লাইনতে মানে
কেমিষ্টৰ লাইন থাকে, মেডিকেলৰ লাইন থাকে, নাৰ্ছিঙৰ লাইন থাকে, এম- এইবিলাক তোমাৰ দেৰি নি নিদিলেও হয়।
তেওঁ মানে সেই তুমি মানে সেই ডাক্তৰ যদি হোৱা চোৱা মানে যিমানখিনি মানুহক তুমি সহায় কৰিব পাৰা মানে চোৱা আজিকালি ডাক্তৰৰ ডিমাণ্ডো বেছি মানে সিহঁতে পইচা ডিমাণ্ডটো বহুত কৰে ক'বলে গ'লে।
হয় মইতো যদি ডাক্তৰ হলো হয়, মই যদি প্ৰফেচন ডাক্তৰ হ'ল হয়। কিন্তু মই মানে যিমান পাৰো মানে দুখীয়া মানে গাওঁবোৰত গ'লো হয় মানে দৰিদ্ৰ গাওঁবোৰত। তেওঁলোকক ফ্ৰীতে চাই চিকিৎসা কৰিলো হয়। মোৰতো তেনেকুৱা এটা মন্তব্য আছে।
অ চোৱা যদি ভাল বন্ধুত্ব থাকে মানে লগৰখিনিৰ লগত ডাক্তৰৰ লগৰখিনিৰ লগত, তেতিয়া সিহঁতৰ লগত মিলি কিনে মানে বহুত খিনি আমি কাম কৰি আগ- বঢ়াই নিব পাৰিম, মানে কবলে গলে ডাক্টৰ প্ৰফেচনটো মানে আমি লগৰ খিনিৰ লগত ভাল বন- ত এটা লাগে ক'বলৈ গলে হয় নে নাই?
লাগে লাগে লাগে। পাৰটনাৰশিপ লাগে। এনেকুৱাই মানে।
অ মানে বন্ধুত্বও লাগে ক'বলৈ গ'লে ভাল বন্ধু যদি থাকে মানে জীৱনত চব ফালৰ পৰা সহায়ও কৰে। বন্ধুক কওক মানে তোমাৰ বন্ধু আছে নাই ভাল?
হা লোনটো আছে কিন্তু তুমি কালি পৰি চাগে নিউজ এটা চালাই কামাখ্যা নিউজটো চাইছা?
অ চাহছো সেইটো।
হা বন্ধুৱে বন্ধুক মাৰি দিছে যে মানে বাঁহেদি কোবাই কোবাই।
মানে ত ভাল বন্ধু এটা তোমাক চব ফালৰ পৰা সহায় কৰিব মানে যোনবোৰ বেয়া বন্ধু সিহঁতে তোমাক
কিন্তু বেয়া উম, মানে ভালতকে বেয়াটোৱে বেছি, মানে কাকো ধৰিব নোৱাৰে তুমি বাহিৰে দি। তেওঁৰ মনত ভিতৰত বাকী চলি আছে তুমি ভালকে বুজিয়ে নোপোৱা। তেনেকুৱা টাইপ পৰ মানে। মই এইটো কাৰণে আজিকালি কাকো বিশ্বাসে নকৰো। অতিৰিক্ত ত বিশ্বাস নকৰো কাকো।
যে বিশ্বাসত পইচা ধৰাই দিলো ইমান দহ পোন্ধৰ হাজাৰ পইচা ধৰাই দিলো মোৰ বন্ধু হোৱা বুলি। চাৰি পাঁচ হাজাৰ দিলো নাই, এশ দুশ লাগে ল প্ৰব্লেম নাই।
সদুভ অ, মানে আজিকালি কবলৈ গলে পইচা মানে মানুহক বেয়াও কৰিছে, মানুহক ভালো কৰিছে।
ভাল কৰিছে। ই- ই- ই আৰু বা উম, ইৰ বা মোক কৈছেহে এনে যে প্ৰব্লেম হৈছে ইৰ বা মনত বা কি বেলেগ ঘূৰি আছে। যে ইয়াৰ পৰা পইচাটো লয় আৰু নিদিও, ফোন চোন ব্লক কৰি থৈ দিম।
মানে চোৱা কিছুমান বন্ধু থাকে মানে সিহঁতে আমাৰ লগত থাকি বেলেগৰ আগত বেয়া গুণ গায়।
বিপদৰ বন্ধু মানে আচল বন্ধু মোৰ মতে। তুমি তোমাৰ বিপদৰ বন্ধু মানে যোনটো টাইমত চাই ন তোমাক এ যে মানে আমাৰ অ, মানে সুখীৰ দিনবোৰকো তেওঁলোকক লগত লৈ কটাব লাগে মই ভাবো। হয় আৰু তুমি যোনটো ক'লা, যে কিছুমান বন্ধু আমাৰ আগত ভাল দেখাই বেলেগৰ আগত গুণ গাম মানে বেয়া গুণগাম কৈ ফুৰে সি ল'ৰা এনেকুৱা - এনেকুৱা এই ল'ৰাটো ভাল নহয় তাৰ লগত বেছি নুফুৰিবা। মই আছো ন মই বুজিপাও তেনেকুৱা টাইপ মানে হয় নে। মই বহুত পাইছো মই নি-নি নিজৰ ওপৰতে পাইছো বহুত।
মোৰ ওচৰত বেলেগ দেখাব, তাৰপিছত বেলেগৰ ওচৰত যাই বেলেগ দেখাব তেনেকুৱা টাইপ।
অ, আগতে মানে এনেকুৱা দিন নাছিলে যেতিয়া তুমি যে মোক অলপ আগত কৈচিলাই মানে ক'বাত নিউজ এটাত বন্ধু এটা বন্ধুক মাৰিলে হয় নাই। আগৰ দিনত মানে এনেকুৱা নাছিলে হয় নাই মানে আগৰ দিনৰত বন্ধু বুলি কলে মানে একদম ভাল লগ আছিলে মানে।
বন্ধু এতিয়াও বুঢ়া হোৱালৈকে বন্ধু-বন্ধু এৰাই নাই।
অ, মানে সিহঁতৰ মান বন্দিংটো
ককাহঁতৰ বন্ধু বুঢ়া হৈ গৈছে দুইজনে বুঢ়া হৈ গৈছে হ'ল' বা সন্দিয়া একেলগে চাহ খাব যাব কতব গ'লে একেলগে যাব তেনেকুৱা মানে।
অ মানে সিহঁত - সিহঁতৰ মানে বণ্ডিংটো একদম মানে কিবা বেলেগ আছিলে মানে আজি আজিকালি দিনৰ লগত মানে সেইটো বন
বাৰ লগত যদি ভালকে বণ্ডিঙৰ এটা কৰিব খোজা ন বহুত ভাবি চিন্তি গঢ়িব লাগে।
অ, মানে আজিকালি মানে কব নোৱাৰি কোনে কত কি কৰি দিয়ে।
নয় বিশ্বাস কৰা এ তটা উম, উম, মানে বিশ্বাস কৰা এৰি দিছো চবকে।
মই ক মা দেউতাৰ বাহৰে কাকো বিশ্বাস নকৰো। মানে বিশ্বাস কৰো অতিৰিক্ত বিশ্বাস নকৰো। মানে তোমাক যেনেকুৱা উদাহৰণ দিলো যে বিশ্বাস কৰি কানে দহ পোন্ধৰ হাজাৰ এটা ধাৰত দিলো। ধাৰক খুজিল লগৰটো তাৰপিছত যাই - যাই কেনে ব্লক শ্লগ মাৰি দিল তেনেকুৱা হলে। পিছত মই তো যাব ন মোৰে পইচা যাব ন এই লগৰটোক আৰু কেই - কেই দিন ফোন কৰিম তাক।
অ, কৰিব নোৱাৰা কৰিবও মানে নিজৰে এটা কিবা লাজ লাগে হয় ন আকৌ।
অ', আজিকালি মানুহৰ মাইণ্ডত কি চলি থাকে তুমি একো কব নোৱাৰা এই ল'ৰাটো যে মাৰিল তাইৰ তাৰ মাইণ্ডত বা তাক মাৰাৰ প্লেনে আছিল নেকি আগৰ পৰাই? বন
অ, হ'বও পাৰি বন্ধুক বনাই কিনে মাৰিছে সেনেকুৱাও হ'ব পাৰে। বাকী তুমি খেল চেল খেলা নাই।
খেল-খেল খেলো-খেলো খেল খেলো এই কলেজ উইকত ক্ৰিকেট খেলিছিলো ৰবা। জিকিছিলো ক্ৰিকেটত।
অ, ক্ৰিকেট খেলিও ভাল লাগে। মানে ব ক'বলৈ গ'লে গেমো খেলি মানে বহুতখিনি ভাল লাগে আৰু তাৰ মানে নিজৰ স্বাস্থ্যটোও ভাল হৈ থাকে। গেম চেম যদি আমি খেলোঁ।
অ, স্বাস্থ্য মানে একদম হেল্ডি হৈ থাকে।
অ', মানে আৰু গেম বুলি ক'লে আজিকালিতো বাহিৰা গেমো আছে ভিতৰত খেলা গেমো আছে মানে।
উম, আজিকালি গেম বুলি ক'লে আৰু পাবজি ফ্ৰী ফায়াৰে চব-চবকে লাগে।
চবৰ মুখত সেইটোৱে থাকে কিন্তু বাহিৰৰ গেমবোৰ মানে খেলো-খেলো বুলি নাভায় আৰু।
নাই পাবজি আহ ৰুম বনাও ফ্ৰী ফায়াৰ আহ কাষ্টম খেলো তেনেকুৱা টাইপ।
উম, এনেকুৱা আৰু মানে।
মানে আগ, আগ, আগ আ, আগতে যেনেকুৱা মানে আগৰ দিনৰ আম-আমাৰ দিনত। মোৰ লগৰ কেইটামান মাতিছিল মোক অ, আজি কেৰম খেলো বল। বাহিৰত কেৰমটো লও কেৰম খেলো চাৰি পাঁচজন মিলি কেনে কেৰম খেলিছিলো। বা লুডু খেলো গল এতিয়াতো লুডুটো মোবাইলত খেলিব পাৰি, কেৰমটোও মোবাইলত খেলিব পাৰি। কি খেলিবা ইনডৰ গে'ম?
অ, সেইটো মানে সেই আগৰ চ আগৰ দিনৰ গেমবোৰ খেলো তাৰ মানে যদি তুমি কেৰম খেলা। তোমাৰ ফিংগাৰৰ মানে এক্সাৰচাইজ হৈ যে কবলে গ'লে।
অ, ফিংগাৰৰ যথেষ্ট এক্সাৰচাইজ হৈ য ফিংগাৰ টো মুভমেণ্ট ভাল হৈছে ফিংগাৰটো টান হৈ যায়।
অ, যেনেকাে মাৰ্বল-মাৰ্বল খেলিলে আঙুলিটো মানে হেৰি ভাল হয় মানে বহুত খিনি ক্ষেত্ৰত মানে সহায় যেনেকে তুমি ক্ৰিকেট যদি খেলা। ক্ৰিকেট খেলিলে মানে তুমি দৌৰিব লাগে দৌৰিলে মানে তোমাৰ বহুতখিনি স্বাস্থ্য দৌ
খেলাৰ চাই বেছি এক্সেচাইজ মই ভাবো ফুটবলত হয়।
ফুটবলত-ফুটবলত অ, বহুত খিনিয় মানে কাপ জঁপিয়াই মানে চব ফালৰ পৰা ক'বলে গ'লে এফালৰ পৰা ব্যায়ামো হৈ যায় মানে ভাল হয় দৌ-দৌৰা হয়।
ফুটবলত তোমাৰ গোটেই বডি পাৰ্ট হিলি যায় মানে কাম কৰে।
অ, তেতিয়া মানে ভা-ভাল আৰু ক'বলে গ'লে তে সেইটো ফুটবলত।
আজিকালি পা পাবজি ফ্ৰি ফ্ৰিয়াৰে মানে চকু বেয়া কৰি দিছে মানে খেলি-খেলি মানে ইমানে পগলা হয়।
উম, অনলাইন গেম বোৰ বহুত বহুত বেয়া হৈ গৈছে বহুত বেয়া কৰিছে। তাৰ পিছৰ যথেষ্ট মানুহৰ চকু বেয়া কৰি দিছে। মানে কিছুমান যোনে যোনবোৰ মানুহ গেম খেলে তেওঁলোকক সুধিবাচোন? তুমি এই দূৰৰ বস্তু দেখা পাইছা নে? তেঁওলোকে বেছিভাগে কিন্তু দূৰৰ বস্তু দেখা নাপাব।
অ, সেনেকুৱাই হৈছে মানে।
মোবাইলটো একদম পাই এতিয়া সোমাই যাব খোজে মোবাইলত।
অ, ঠিকেই-ঠিকেই কৈছা।
অ, তেনেকুৱা অ ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু। য'ত বিভিন্ন ধৰণৰ জ্ঞান পালো ঠিক আছে।
মই ময়ো হ'ব দিয়া।